অহ, অ' অ' শুনিছোঁ।
আহ শুনিছো কোৱা? অ মই মই আছো সন্ধিয়া এনেই। অলপ শুইয়ে আছিলো পিছে তুমি?
মই আছো এনেই চাহতাহ খালা?
উম উম হৈ গ'ল সেইখিনি। চাহ তাহ হৈ গ'ল, আহিয়ে খালোঁ তোমাৰ হৈছে?
হ'ল দিয়া। হেৰি এই কথা এটা সুধিম বুলিয়ে ফোন কৰিছিলো? পিকনিক চিকনিক যাবা নে নাই এইবাৰ?
তাকে ভাবিছো কি কৰা যায়, যাবতো লাগিছিলে কিবা জেগা এনে কিবা ভাবিছা নেকি বা কিবা প্লেন কিবা?
অ সেয়াই মানে আমাৰ ওচৰে -পজৰে।। তেনেকুঁৱা জেগা নাই। এই চনকা নামৰ ঠাই খিনি আছিলে, তাত গৈছোঁয়ে মানে সেইকাৰণে ভাবিছোঁ।। তোমালোকৰ ওচৰে পাঁজৰে কিবা আছে নেকি গ'লো হয় মানে।
অ আমাৰ পিনে এডোখৰ আছে কিন্তু সেই ভাল হয়।। সেই ডোখৰ যাব পাৰা সেই।। এইফালে তোমাৰ ধৰা মানুহ দুনুহৰো ইমান উৎপাত নাই। অকণমান এ পৰিৱেশ।। ভাল। এহ ভাল।। একদম তোমাৰ গছ গছনি আছে ধুনীয়া পথাৰ।। এ আৰু এনেকে বনাই খাবও পাৰি সেয়া যোগানো দিব সৰুকে দোকান এখন আছে সেই মালিকে মানে সেই জেগাডোখৰ চাই আৰু বিশেষ পিকনিক বুলি নহয়, কিন্তু সেইটো মানে তোমাৰ আইছ'লেটেড প্লেচ এটা আৰু নিজৰ লগৰ খিনিৰ লগত মিলি পেলাই তুমি খাব পৰাকে তেনেকুৱা এটা জেগা আছে। ত' ভাবিছোঁ এইবাৰ সেইফালেকে যাওঁ নেকি?
অ', লগৰ লগত যাবা নেকি?
নাই, নাই তোমাৰ লগতে যাম মানে আমি কিমান? যোন যোন যাওঁ আৰু তেনেকে ভাবিছোঁ, অ আমি প্লেনটো কৰিম আৰু মই মানে মনতে ভাবি থৈছোঁ সেইটো জেগা। আৰু আহ
ময়ো মানে সেয়া ওচৰতে জেগা নাই যে, এনে পবিতৰা যাব পাৰি কিন্তু সেইয়ে, যোৱা নিচিনাই ন এইবিলাক ঠাই সেইকাৰণে ভাবিছোঁ এবাৰ নোযোৱা কিবা এ এটা জেগালৈ যাওঁ।
উম উম তাকে, উম।
তুৰি আছে নে নাই এনেই পথাৰ-চথাৰ থকা আৰু
অ' কি কলা?
ঠাই খিনিত মানে জুৰি কিবা জুৰি আছেনে?
অ' জুৰি থকা অ তেনেকুৱা ঠাইও আছে কিন্তু, সেয়া তেনেকুৱা নিচিনা ঠাই এডো সৰু আছে। আঃ সেয়া তোমাৰ সেই অকমান আঃ পানী-চানী পাবা ওচৰত। গছ পাবা ত' তাতে ধৰা সেই পুৰুষ চিলিণ্ডাৰটো লৈ গ'লো কেৰাহী এটা লাগিব, আৰু হেতাই খন আৰু, আৰু এটা কেৰাহী হ'লে হৈ যায় আৰু বৰ বিশেষ নাই আৰু ধৰা মাংস ভাত বনাই খালে সেই, সেইখিনিৰে হৈ যায়। জেৰ আৰু বাকী দি সিয়ে থাকিব। ত' সেই সেইডোখৰ যেন কলে বেছি বস্তু লৈ যোৱাৰো একো হেৰি নাই মানে নিজেই লৈ যাব লাগিব বাৰু। কিন্তু, মানে বেছি কি বস্তু নহ'লেও হৈ যায় আৰু। তেনেকুৱা ধৰ, অ। যেনেকে প্ৰয়োজনতা কৰিব পাৰি। ঠিকে ভাবিলা দিয়া, হা-হা, অ লাগে আৰু। কামৰ মাজত।
অ', উম, আৰু এইকেইটা দিনত যায় ন মানুহবিলাক? এইকেইটা দিনত যোৱা মজাতো মানে বেলেগ।
বেলেগ, সচাঁ-সঁচা আৰু একদম। গ্ৰীণ-গ্ৰীণ হৈ থাকে ন? সেউজীয়া হৈ থাকে চাৰিওফ ফালে বগন। আৰু, মোৰ তাতটো পিকনিক মেট এ, এখনো আছে। আমি পাৰিলে সেইখনতে লৈ যাম তেনেকে, সে অ' বাস্কেট-চাস্কেটো আছে পিকনিকৰ ভাল মানে সেইখিনি জেগাত মানে আমি গাৰ্লছ ডে' আউটো কৰিব পাৰো মানে। জেগা খিনি ভালো হয়, ছেফো হয় উম, এনে কেতিয়াবা কৰিছা নেকি এনেকুৱা? উম।
তেনেকুৱা মই কৰা নাই বাৰ ৰু, এ তেনেকুৱা জেগা হলে ভাল, কি হয় কিছুমান ঠাইত মানে এই মানুহবিলাক মতা মানুহবিলাক বিশেষ কয়, ভাল নহয় ন'। এই ড্ৰিংকচ, কিবা-কিবি এইবিলাক কৰি আহি বহুত হুলস্থুল লগায়।
হুলস্থুল লগায়, তাকে তাকে। সেই আজিকালি সেই তেনেকুৱা ধৰা, পিকনিক স্পট বুলি নহয়, কিন্তু কিছুমান অফবিট প্লেছ বুলি আছে আৰু। ত', তেনেক কোৱা নিচিনাকে সাধাৰণতে যোৱা হয়। অ', তুমি যদি বিচৰা আমি তেনেক তেন তালৈকে যাব পাৰোঁ আৰু। অ'। ভালে পাবা। জেগাডোখৰ। বাত কি আৰু, আগতে কেতিয়াবা গাৰ্লছ ডে আউট কৰিছা নেকি?
নাই, নাই তেনেকুৱা কৰা নাই।
উম, উম, উম, উম। কেতিয়াবা কৰি চাবা ভাল লাগে। মানে নিজৰ লগৰখিনিৰ লগত। এই তোমাৰ ধৰা ধুনীয়াকে, বাস্কেট-চাস্কেটলৈ
অ', মই-মই মানে ভাবিয়ে আছোঁ, এ, মিনি পিকনিক মানে এ, বস্তু বিলাক, অ', বস্তুবিলাক ধৰি লোৱা ঘৰ পুৱাই লৈ যাম আৰু। তেনেকে অ', তেনেকে উম, জেগাখিনিও চাম ধৰি লোৱা।
উম সেয়ে সেই সেইটো-সেইটো-সেইটোও এটা ভাল লাগে মানে বেলেগ ব্ৰেড। এইটো আমি এনেই চামাৰ পিকনিক বুলি কওঁ, তেনেকুৱা এটা কৰিছিলোঁ মানে চামাৰত।
অ'। নে তেনেকুৱা এটা কৰিম বুলি প্লেন এটা কৰি আছোঁ সময় সুবিধা মিলিলে মানে, এই ইমান কথা নাই আৰু তেনেকুৱা প্লেচটো চাই পেলাই তাৰপিছত বস্তুখিনিও ঘৰত। হেল্লো। জানো, এনেকে ভাগে-ভাগে বনাই কৰি লৈ যাম আৰু কিবা কিবি কে।
অ', অ, তাকে চব কিনা বস্তু টাইপৰে আৰু তেনেকুৱা, আৰু ধৰা কিতাপ-চিত কিতাপ এখন। বা অলপমান। সৰু সৰু গাৰু কেইটামান। সেই তেনেকে অলপ এৰেঞজ। কৰিলে। দিনটো ভাল লাগে আৰু ন উম তাকে। বাকী আৰু এ হেৰি এ তোমালোকৰ এনেই কেনেকুৱা হয়, মানে বন বস্তু টোম যদি পৰিয়ালৰ লগত যোৱা হয় কোনোবা আছেনে ওচৰত? যে যোনে লিড লয় বস্তু তোমালোকৰ পনে কোনোবা আছেনে হেল্ল' হেল্ল' হেল্ল। হেল্ল, শুনিছা নেকি? হেল্ল' হেল্ল' হেল্ল' শুনা পাইছা